অ নমস্কাৰ দীপক কেনে আছা
মই ভালেই আছো তুমি কেনে
মই বাৰু ভালে আছো বাকী কোৱাচোন মা দেউতা কেনে
মা দেউতাখন ভালেই আছে কেইদিনমান আগতে বিহু পাৰ হৈ গল সেই কথাবোৰে মনত ঘূৰি আছে
মই ভালে আছো বহুত দিনৰ পিছত দেখা ত ৰাহুল
অহ এ বিহুৰ কামত ধৰি অকমান মানে ব্যস্ত হৈ আছিলো আচ্ছা বাৰু বাকী তোমাৰ শুনোৱাচোন তুমি কেনে আছা মানে কি কি কৰিছা
মই মানে কি কওঁ আৰু বিহুৰ সময়ত স খিবি সদায় বিশেষ লাগে বাৰু কোৱাচোন তোমাৰ বিহু কেনেকৈ গ'ল
বিহু আমাৰ বহুত ভালেই গ'ল ক'ব গ'লে পেহা পেহী হ মামা মামী বিহু আহিলে বিহু আমি এনেকে এসাঁজ খালো তাৰপৰা কাজিনৰ লগত অকমান ইপিন চিটিনকে ঘুৰা ফুৰা হল আৰু বিহুৰ পিঠা পনাটো আছেই সেইয়াই আৰু
কাজিনঙনা তোমাৰ সেই খুুৰাৰ ল'ৰাজন নহয় জানো
অ খুৰা লোৱা খুৰা লোৱা হয়
এ মজা মজা মোৰ বাৰু বহুতে ভাল গ'ল ঘৰৰ সকলো একেলগে আছিলো আত্মীয় ছজন আহিছিল আছিল গাঁওখনো যথেষ্ট পজিটিভ হৈ উঠিছিল আৰু তুমি ক'ল ঘৰত নে চহৰত
মই বিহু কেইদিনমানত ঘৰতে আছিলো এতিয়া চহৰলে আহিলো আকৌ কাম আছে আৰু কি কবা তাকে তাকে চহৰতে আছো
ঠিক আছে বিহু কেৱল এটাৎস উৎসৱ নহয় বাৰু ই অসমৰ সংস্কৃতি আৰু পৰিচয়ৰ এক গুৰুত্ব
একদম ঠিক কথা কৈছা দেই বিহু মানে অসময়ত নিজৰে পইচা হয় আৰু
বিহুৰ কথা ওলালে প্ৰথমে তোমাৰ কি মন পৰে বাৰু কচোন
বিহুৰ কথা খাওঁতে আৰু পিঠা পনাই মনত আহে আৰু খাইও ভাল লাগে
বাৰ কি কি বনালে পিঠা
এইবাৰ মই গৈতো প্ৰায় চবেই পালো বাকী এনেকে তিল পিঠা নাৰিকলৰ লাাৰু আমিতি এনেকে নাৰিকল পিঠা তাৰপা ঘিলাত পিঠাই এনেধৰণে নানা বনাইছিল মায়ে আৰু আইতায়
অ মই বাৰু কেইদিনমান আগতে গম পাইছোঁ আমাৰ যিবোৰ পিঠা আছে নাম সকলো জেগাত বেলেগ বেলেগকৈ আছে
অ এইটো
ন কোনোবাই আমাৰ এই উজনি অসমতকৈ ঘিলা পিঠা তাকে কত নামনিৰ সময়তকৈ তেল পিঠা বুলি বিভিন্ন নামকে সলনি কৰি থৈ দিয়ে
সেইটো জেগালৈ কথা আৰু মানে জোগাৰ মানুহে কেনেকে হেৰি কৰে আৰু বাকী খুৰাহঁত কেনে আছে
খুৰা হতটো ভালে আছে আৰু আজি আকৌ আমাৰ গাঁৱত আজি নহয় মানে বিহু কেইদিন আমাৰ গাঁৱত ৰাতি ডাঙৰ মঞ্চ সাজি সাস্কৃতিক অনুষ্ঠান হৈছিল স্থানীয় শিল্পী হওক অ স্থানীয় শিল্পীসকলে গীত গাইছিল আৰু নৃত্য প্ৰদৰ্শন কৰিছিল তুমি বিহু নাচ শিৱ জানানে
বিহু নাচিবতো কিমান ভালকাই নাজানো বাকী ঢোল তাল বজাব এনেকে অকমান জানো আৰু বিহু মাৰিব যাওঁ আৰু বিহু আহিলেতো হয়তো থাকেই আৰু
যোৱা না লগ চাগে পোৱাই হয় হয় উ উম মূলতে বিহুৰ তিনিটা ভাগ আছে আৰু ৰঙালী কঙালী আৰু
ভোগালী মোৰ তোমাৰ ভোগালী বিহুতো নম ফে ভাই
ভোগালীতটো মোৰ আকৌ ৰঙালী বিহু বেছি ভাল লাগে কাৰণ শুনিব দেই সেই সময়ত প্ৰকৃতি নত নতুন ৰূপত সজীৱ হৈ উঠে। গছ-গছনিত নতুন পাত ওলাই। ফুল ফুলি উঠে চাৰিওফালে উৎসৱ পৰিৱেশ থাকে তোমাৰ কি অ'হ মন্তব্য ৰঙালী বিহু
ৰঙালী বিহু ত মানে ক'ব গ'লেতো বহুতেই কথা ওলাই তুমি এনেকে ক'ললে নতুন এটা পৰিৱেশ এটা গঢ়ি চবে ললে গাঁৱৰ মানুহ বোৰে নানান ধৰণৰ এইবোৰ হেৰি কৰে বস্তু পাতি আয়োজন হয় গাঁৱত।
একদম একদম আৰু গৰু বিহু দিনা গৰুক গা ধুৱাই জকমক কৰা হয় কৃষিভিত্তিক কৃষিভিত্তিক সমাজত গৰু গুৰুত্ব বহুত বেছি।
গৰু বিহুৰ দিনাটো হয়তো এটা এটা বেলেগ এটাই তুমি এটা হেৰি কৰিব পাৰা আৰু এক্সপিৰিয়েঞ্চ এটা পাই গৰু তুম মাত মাতা বুলি হেৰি আমি মানুহ ত সেইকাৰণে একদম কোত চোত দি মেলি লয় আৰু কাই তুমি এনেকে হেৰি মানে আশীৰ্বাদ এনে লোৱা হয় আৰু
উম। আমাৰ আকৌ পুখুৰীত পুখুৰীত গৰুক গা ধুৱাই দিয়া হয় তাৰ পিছত লাও বেঙেনা আদি শাক-পাচলি দেখুৱাই আশীৰ্বাদটো মূলক আশীৰ্বাদমূলক কথা কোৱা হয় তাৰপিছত গৰুক নতুন দৰি পিন্ধোৱা হয় তোমালোকৰ তাত এইটোয়ে হয় নে বেলেগ কিবা কৰে?
আমাৰ তাত তেনেকে বিশেষকে মানে মানে পুখুৰী চ এই নুনোৱাই কিন্তু মানে সেই বাল্টিঙত হেৰি পানী আনে তাৰপা হেৰিয়াতে নোৱাই বাহিৰতে মানে চোতালতে নোৱাই আৰু চোতালতে এনেকে তেল চলে মাহ- হালধি ানে ফুত দিয়ে ে ধুই মেলি তাৰ পৰা গা ধুৱাই, তাৰ পৰাা দীঘলতি মাখিয়তি দি এনেকে গোৱা হয় আৰু আশীৰ্বাদ চশীৰ্বাদ লয় এনেকে
আমাৰ গাঁৱতো প্ৰায় একেদৰে পালন কৰা হয় বাৰু তাৰ পিছে মানুহ বিহুৰ দিনা তোমালোকে কি কি কৰা
মানুহ বিহুৰ দিনা পোন প্ৰথমে ৰাতিপুৱা উঠি পেলাই মা দেউতাহঁতৰ আশীৰ্বাদ লওঁ আশীৰ্বাদ লৈ হয় মিলি অকমান এনেকে গাঁৱৰ নামঘৰত আমাৰ কাৰ্যসূচী মানে আয়োজন নহয় যে নতুন বছৰটো আহিছে যে ভালকে আদৰি লওঁ ত সেইকাৰণে নামঘৰটো চবেই মিলি ভগৱানৰ আশীৰ্বাদ লোৱা হয় তোমালোকৰ পিনে একেইনেই নে অকমান বেলেগ কিবা
আমাৰো প্ৰায় একেই আমাৰো লাইক মানে পুৱাতে গা ধুই নতুন কাপোৰ পিন্ধো ডাঙৰ সকলকো যেনেকে তুমি ক'লা আশীৰ্বাদ লওঁ তাৰপিছত গামোচাক উপহাৰ দিওঁ আৰু গামোচাৰ কথা সকলে মনত পৰে অসমীয়া সংংস্কৃতিত গামোচা সান বহুত ওপৰ্ণ
একদমো ওপৰৰ স্থান সেয়া হৈছে গামোচাৰ চান মানে তুমি যিয়ে অনুষ্ঠান নকৰা তাত গামোচাত তাত লাগিবই ধৰ তুমি কাবাক অৱৰ্ধনা জনাইছা কাৰোবাক তুমি এনেকে মৰমতে দিছা গামোচা চবতে লাগে আৰু তোমাৰ জন্তু একদম ওপৰৰ হেৰিয় মানে তুমি ভগৱানৰ হেৰিয়াত গৈছা থাক সোনা তাৰ সোনাত তোমাৰ গোমোচা থাকিবই লাগে এটা নিয়মে হয়
নিশ্চয় নিশ্চয় গামোচা কেৱল মানে এটা কাপোৰ নহয় ই সন্মান মৰম আৰু
হয় হয়। গামোচাৰ এটা নিজৰে পেচান আছে, কি
তোমাৰ মতে বিহু গীতৰ, সুধিছো বোলো তোমাৰ মতে বিহুগীতৰ বিশেষ্ট কি? মানে বিশেষতা কি হৈছে?
বিহুগীত আমাৰ নানা ধৰণৰ আছে এতিয়া আজিকালিতো তোমাৰ যোনবোৰ বিহুগীত আছে উ হেৰিয়ে উলিয়াইছে, নতুন সময় মতে এনেকে আহিছে সেইখিনি হৈছে লাইক তোমাৰ যোনবোৰ মানে শিল্পী বোৰে এতিয়াৰ সময়ৰ লগত হেৰি কৰিছে। কিন্তু যোনবোৰ আগৰ হেৰিয়াৰ ৰাচিৰে মানে শংকৰদেৱ মাধৱদেৱে লিখি সিজোৱা হেৰিখিনিকে বিহুগীত বুলি কোৱা হৈছিলে আৰু
আমাৰ শংকৰ গুৰু মাধৱ গুৰুৱে বহুত এনেকে নানা ধৰণৰ কেনেকে লিখিছিলে।
মনত আছেনে বাৰু আমাৰ, আমাৰ এইটো কথা যে আমাৰ, আমাৰ গুৰুজনাই যে কৈছিলে? বিহুগীতত প্ৰকৃতি প্ৰেম আনন্দ আৰু গ্ৰাম্য জীৱনৰ সুন্দৰ প্ৰতিফলন দেখা যায়। সুৰবোৰো যথেষ্ট মনোমোহা। হয়নে নহয় কোৱা এইটো?
হয় হয় এইটো একদম ঠিক কথা
আজিকালি বহু যুৱকে আধুনিক সংগীতৰ প্ৰতি আকৃষ্ট হৈছে কিন্তু বিহুগীতৰ জনপ্ৰিয়তা এতিয়াও অতুত দেই
এইটোতো হ'বই চোৱা, আমি হৈছো অসমীয়া মানুহ অসমত আছো আমি বিহুৰ সময়ত বিহু নুশুনো কেনেকুৱা কথা। ৰ তুমি নিজেই কোৱাচোন বিহু সময়ত, বিহু সময়ত বিহু লাগিবই।
সঁচা কথা বাৰু আৰু তুমি পেপাৰ শব্দটো ভাল পোৱা নে নোপোৱা সেইটো কোৱা মোক
এটা শব্দ মানে এটা ব চায়ে বহুত ধুনীয়া লাগে দিয়া। আমি বিহু সময় এনেকে বিহু সময়ত এইোৰ বিহু মাৰিটা আমি বজােৱেও আচলতে
পৰে। মই ঢোলৰ শব্দ বেছি ভাল পাওঁ ঢোলতো দেই মই ঢোলৰ শব্দ বেছি ভাল পাওঁ অওঁ ঢোল বাজিলে যেন উৎসৱৰ
এইটো হয় দিয়া মানে ঢোলটো তোমাৰ বহুত হেৰি সংস্কৃতিৰ লগত জড়িত, তোমাৰ অসমীয়া হেৰি বুলিয়ে নহয়।
আৰু পিছে বিহুৰ খাদ্যৰ ভিতৰত তোমাৰ প্ৰিয় কি
বিহুৰ খাদ্যৰ ভিতৰত এনেকে কব গ'লে অকমান টান হব কাৰণ বিহুত বিহুত মানে বিভিন্ন প্ৰকাৰ হেৰি এনেকে হে বস্তু বনোৱা হয় খাদ্য পাতি বনোৱা হয় এনেই যদি ক'ব বিচ মাংস ভাতোলে বেয়া পায় খোৱা দে মাংস ভাত বা সেনেকে হেৰিছ
তাতে গাহৰি লাই পাতৰ ডাকোঁ
এই খেল লাগিবই দটো একদম ইম্পৰ্টেট বস, ইম্পৰ্টেট বস্ত।
মূলৰ পিঠা ভিতৰত মই টেকেলি পিঠাত তিলপিঠা আৰু নাৰিকলৰ লাড়ু বহুত ভাল পাওঁ
অ হয় নেকি
তোমাৰ কি কি পিঠা ভাল লাগে
মোৰ নাৰিকল পিঠা নাৰিকলৰ লাৰু তিয়ত তিলৰ লাৰু বহুত ভাল লাগে।
তাৰ পিছত উৰুকা ৰাতিটো মোৰ বহুত ভাল লাগে দেই সেইটো।
উৰুকা ৰাতি। উৰুকা ৰাতিত আমি আৰু বিহুৰ কাৰণে যোনখিনি আমাৰ, লাইক গোটেই বছৰৰতো আমি ৰৈ আছো উৰুকা ৰাতি সেইটো আমাৰ মানে পূৰণ হোৱাকে আৰু কাৰণ তাৰ, লাইক পিছৰ দিনাই আমি বিহু পালন কৰিব পাৰো।
উম অ ততে ভোগালী বিহু মানে খোৱা বোৱা আৰু আনন্দ উৰুকৰা ৰাতিটো মোৰ বহুত ভাল লাগে সকলো একেলগে ভোজ খাই তোমাৰ মন্তব্য কি
অ কিহৰ উৰু কা ওপৰত
অঁ
উৰুকা তোমাৰ উৰুকা কলাই দেচোন তুমি যে সকলো একেলগে লগ ভাগ হয় উৰুকা দি চবে মিলি এসাঁজ খাই একেলগে সময় হেৰি মানে সময় হেৰি কৰে
মেজি জ্বলোৱাৰ দৃশ্যটো খুব মনোমোহা দেই? আজিকালি চহৰত থাকিলেও মানুহে বিহু উদযাপন কৰিবলৈ আছে চেষ্টা কৰে বাৰু
হয় ইটো হয় বাৰু মানুহে চেষ্টা অ'টো চলাই
কিন্তু চহৰত যিমান খিনি এটা সামগ্ৰীবোৰ মানে অতি সোনকালে পোৱাতটো অকমান টান হয়। আমি
বিহুৰ আটাইতকৈ ডাঙৰ শিক্ষা কি?
অ' বিহুৰ আটাইতকৈ আমাৰ শিক্ষা হৈছে আমাৰ গোটেইখিনি বিষয়ে আমাক কিবা এটা শিকায়। এটা বিষয় হৈছে যে ধৰা তোমাৰ নাই জেম তোৰ, আমাৰ যোৱা বছৰ যিমান বোৰ আমি পাপ, দোষ কৰিছো সেইখিনি আমি বাদ দি এটা নতু নতুন সময়ত আমি এটা গৈছো আমি এটা নতুন নিজৰ জীৱনৰ এটা নতুন পল আমি জীৱ জীয়াবলৈ গৈছো।
ঠিকে ঠিকে